হেল্ল'।
অ', শুনিছ' নে?
শুনিছো অ', তুমি শুনিছা নাই?
অ', শুনিছো কি কৰিছা?
মই এয়া ঘৰতে আছো।
অ'।
মাত
ভাত পানী খোৱা হ'ল। অ', খালো, খালো আৰু মইয় অলপ খালো অ', খালি দালি তাৰ পিছত ভাত কেৰেলা, আলু এনেকে দি পেলাই একেখন কৰিলে দালি কৰিলে তাৰ পিছ উম, তিতা কেৰেলা আলু ভাজি। চাটনি আছিলে সেয়া। নিৰামিষ
ছোৱালীজনি আছেনে?
অ', আছে আপোনালোকে আপুনি কি খালে, কিহে খালে?
মই দালি বনালো তাৰ পাছত আকৌ চেনি কচু ঠাৰি আলু গোটেই ভাজিলো।
অ'।
কমা নাছিলে।
অ', ছোৱালী আছে পঢ়ি আছিলে বাৰু আগবেলা এতিয়া অলপ আগত উঠিছে আৰু। এতিয়া আকৌ জানো পাহ বহিলে যদিও মই গম নাপাওঁ মই আগফালে বহি আছো অ', পৰীক্ষা অ', কাইলে নহয় মংগলবাৰ পা মংগলবাৰ পৰা মংগলবাৰ অ', সিহতৰ কাই বা অ', ডিষ্ট্ৰিক্খন বেলেগ যে সেইটো কাৰণে অগা পিছা সিহঁতে পঢ়িছে নেহি
পঢ়িছে এতিয়া অকমান এয়া বিচনাতে পৰি আছে।
অ'।
তাৰ পঢ়ি, পঢ়ি আমনি লাগে উম, পঢ়ি, পঢ়ি আমনিয়ে লাগে তাৰ টোপনি ইমান বেছি ৰাম, ৰাম।
পঢ়ে সিহঁতৰ অকমান পঢ়িয়ে আকৌ বাহিৰলৈ আহিব হয় আকৌ আমনি লাগে পঢ়ি। ঢেৰ পঢ়িছো বুলি ভাবে আৰু।
অ', অঁ তুমি কেনিবা গৈছিলা নেকি, আজি?
আজি গৈ আছিলো অঁ, এই যোগ দিৱস আছিলে যে।
অঁ।
আপোনাৰনুৱ সেইফালে হৈছিলে নাই?
হৈছিলে হৈছিলে, আমাৰ এই ভিউ আছে যে, ভিউুত হৈছে।
আপুনি নায় যোৱা?
মই নগলো, হেৰি হ'ল আকৌ মই এই ফটো মাৰিব লাগে জব কাৰ্ডৰ।
আহ।
টাইমতে দিলে যে।
আঁ, কি কিমান সময়ত দিছিলো তাত? ইয়াতো চটাত, মই চাৰে ছটাত উঠিছো শে শুই, তাৰ পিছতে আৰু, লৰা লৰিকে গৈছো চাৰে চটাত গলো
অঁহ।
অঁ কৰিলে যোগ হে হল আৰু শিকালে তে ইমান খোৱা মানুহ গোটেই আমাৰ গাঁৱৰ মানুহ খন নিগমৰ গোটেই মানুহ কা নহয় জানো। বহুত খিনি মানুহ হৈছে আৰু কেইবাবাৰো ভাগ ভাগ কৰি কৰি কৰিবলগীয়া হৈছে মানে।
অঁ।
তিনি চাৰি ভাগ মান হৈছে।
অঁ, গোটৰ নে, গোটৰ নে?
গোটৰ অঁ, গোটৰ আমাৰ নাইদোহে আছে এতিয়া নাই দু যে নাই, সেইকাৰণে পাই বোলে মই এইবোৰ কৰি থাকিব লগগীয়া হৈছে।
অঁ, অঁহ। তাৰছত এই প্ৰায় উ'ম, হেৰিতটো পোৱটো পালে নহয়, দহ হেজাৰতো?
অঁ, পালে পালে।
অঁ।
তাৰিছতে, আকৌ এতিয়া পচি
অঁ, তুমি যে কাম এটা কৰি আছা, সেই কামটো পইচা পাতি সোমাইছ নে নাই?
মই এতিয়ালৈকে সোমোৱা নাই
অঁ, অঁ-অঁ' প্ৰচেচিং হৈ আছে
সেইটো হৈ আছে, অঁ।
আঁহ।
তাৰপিছতে আপোনাৰ আপোনাৰ আপোনাৰ সোমালে
উম না সোম না সোমোৱা
আপোনাৰ মনষ্নাা নিে
উম
অ
কাইলৈ মানে হ'বগে চাগে
অ মোৰ স তেনেকুৱাই চাগে হ'ব
অ
হে মা আছে ভিতৰতে কিবা লিখা লিখি কৰি আছে
মা অকল লেখা মেলাতে থাকে আৰু আহ এতিয়া আজৰি দয়াও এ কিনো কৰিৈ থাকিব
ভাত পানী খাই হ আৰু হৈ আৰু এতিয়া লিখা মেলা কিবা কৰি আছে মোবাইলটো চাই আছে মাজতে মোবাইলটো চাই অকনমান ভিডিঅ চাইকৌ থ আ নিশ্চয় লয় আকৌ মানে
দেখিবলৈ আৰম্ভ কৰে অ
আকৌ মায় মানে কবিতা পুথি ওলাব যে সেই যোৰহাটত আকৌ ওলাব নহয় যোৰহাট এইবাৰ যোৰহাট যোৰহাটত প্ৰকাশ কৰিব মানে
আহ অ আহ
ন পঁচিছ কিবা জুলাইত হ'ব
অ' অ
মানে এই মাক যে বতটা দিছিলে যে কাব্যশ্ৰী বতটা
গম পাইছ অ
সেই তাত মানে প্ৰকাশন গোষ্ঠী এটা আছে দিগদৰ্শন বুলি কয় সেইটোোৱ কৰিব
আহ অব দিয়া এতিয়া বোৱা কালত হলেও ইমান ধুনীয়া সন্মানতা যে পাইছে আকৌ
উম
অ ন
অ
মানুে এনেই নক বোকাতহে পদুম ফুল ফুলে
উম তাৰপিছত আকৌ হেৰিত হব এ আকৌ বিশ্বনাথ চাৰিআিত হব এবাৰ উন্মোচন এইবাৰ নহয় এইবাৰ বাৰ যোৰহাটতে হব আকৌ পিছত আকৌ এখন উলিয়াব লাগিব এখন বিশ্বনাথ চাৰিআলিত হ'ব।
গৈছে নে? বিশ্বনাথ চাৰিআলিৰ পা আহিছে মানুহ।
নহয় এতিয়া নাই এতিয়া যোৰহাটতহে হ'ব। পিছত হ'ব ছমাহ মানৰ পিছত
অ'।
এতিয়া যোৰহাট যাব লাগিব। নাই মানুহজনৰও মখ কিনিবলৈ অহা কথা আছে। তাৰপিছত তেতিয়া মানে মানুহজনে গাড়ীতে লৈ পেলাই যাবগে আৰু। এবাৰ হেৰি কৰি আনিবগে।
অ'।
হন আমাৰ সোন সোনকালে হ কথা আছিলে মই বোলো একেলগে তেতিয়া সেইটো হোৱগে বোলো আপুনি দেৰমাহ মানৰ পাছত আহিব, তেনেকে ক'লো।
অ', তো নহয় ইমানে আৰু সোনকালে আহিলে গৈছেহে।
উম। তাত সোনকালে প এসপ্তাহতে পঠিয়াইছিলে। মোলে লৈ আহ গে যা বুলি কোৱাৰ্টাৰ দিছো ফেমিলি কোৱাৰ্টাৰ। তই এসপ্তাহতে দুদিন থাকি থাকি পেলে তই মানুহজনী লৈ আহগে। তাৰপিছত এ ময়ো বোলো আ আপুনি হেৰি কৰিব এতিয়া যাব নোৱাৰি বুলি কৈ পেলাই কিবা এটা বাহানা উলিয়াই এই দেৰ মাহ মানৰ পিছত আহিব, এতিয়া চেলাৰী পালে মানে আকৌ পঠিয়াব। মই বোলো চেলাৰী পালে নাহিব বো আপুনি এনেকে এনেকে ক'ব আৰু অসুবিধা হৈ আছে এনেকুৱা সেই মই যাম এনেকে কৈ দিব বোলো। আপুনি ভালকে থাকক, আ, ধুনীয়া, ধুনীয়া কাম কৰি থাকক। এই কহে তেতিয়া পঠিয়াবলে নিবিচাৰে যে। ভাল, ভাল কাম কৰি থাকিলে সেইটোকে কৰিব লাগিব বোলে।
অ'।
ছোৱালীজনী আছে নে?
ছোৱালীজনী টিউচনলৈ গৈছে অ', ছোৱালী হেৰি টিউচন তিনিটা আছে নহয়।
অ'।
আজি দেওবাৰ আগবেলাতে কৰি আজৰি হৈ আহে পিছবেলা আকৌ এই ডেন্স শিকাই আছে ছোৱালী এজনী সেইজনীকলৈ যাব।
অহ ',
তাই ৰবলৈ সময় নাপায় এতিয়া।
বিহু চিহু ভাল নাছে বাৰু এই আমাৰ। ছোৱালীয়ে দেখুৱাই নহ মোক।
অহ - অহ সুকাৰণে মানুহ বিলাকে নেৰা নেপেয়াকে লাগে। আকৌ মোৰ মানে আমু মোকো শিকাই দিয়া মোৰ ছোৱালীজনীক শিকাই দিয়া মোৰ লৰাটোক শিকাই দিয়া চবকে শিকাব ৰক্ষা নাইকিয়া কৰে তাই ললে টাইমেই নাপায়। আকৌ নিজৰ অহ ', পক্ষাবোৰ আছে। আছে। ইফালে আকৌ চাকৰিতটো লাগিবলৈ। কৈছো এইবাৰ বো ট্ৰেইনিং চেইনিং দিব লাগিব আৰু পুলিচ চুলিচৰে।
আহ', ইণ্টাৰভিউ
অহ ',
দোবা দাদা মানুহজন।
মপ
অহ ', আপোনাৰ নেটৱৰ্কতটো অকমান কমিছে হেৰি হৈছে নেকি গৰম -গৰম কৰিছে।
নহ মইাই আছো ৰো শুনিয়ে আছো।
অহ ', নহয় আপোনাৰ ঠাইখনত হেৰি হৈছে কাৰণে সেই আহ ', হৈছে।
অহ ', এতিয়া আহিছে নে।
আহিছো বাৰু অহ ', এতিয়া ঠিকে আছে। অহ ', তাৰপিছত কি কৈছিলে সেইটো?
এ মানে ল'ৰা ছোৱালী বিলাকৰ থপা থপি কয় তাইক।
অহ ',
শিগয়ে মাতে
উম',
আমাৰ আজি হেৰি অহ ', এতিয়া নপঠ খাওঁ বুলি ক'বলৈও বেয়া পায় আকৌ।
অহ ', সেইটো আকৌ বিদ্যা এটা আছে কাৰণ সেই বিচাৰে হয় নহয় বাৰু। তাৰ মাজতে নিজে ত চলাই আনিব লাগিব।
উম', আমাৰ ইহতৰ লৰাই যে হেৰি কৈয় থাকে আৰু মইহে মইহে বিয়া পাতিম মইহে বিয়া পাতিম।
অহ ', লৰাই নক কা নেকি
অহ ', কাকো নিবলৈ নিদিয় সিহে বিয়া পাতিব হেনো।
অহ ', হয়নে
সি মোলৈ ৰাতি ৰাতি মেছেজ কৰি আছে এইকেদিন ভইচ মেছেজ এই এইকেদিন নাই কৰা এই কালিয়ে আজিয়ে নাই কৰা।
অ', ই ৰাম নক'বাই মাকৰ পৰা মোবাইলটো লৈ অকল সি হে মোৰ সেইবোৰকেকে দি থাকে।
অ', মোক জেঠাইক দিবলৈ পোৱা নাই মই এইকেইদিন, মই দিওঁ। মেছেজ এটা দিওঁ দেচোন।
অ'। মোকো সেইবোৰকে কৰি থাকে সি।
আচলতে মোবাইলটো নোপোৱা হৈছে যে সি মোবাইলটো ল'বলৈ বুদ্ধি আকৌ সেবোৰ। অ', তেতিয়া মই জেঠাই এনেকেন অ', জেঠাইক বোলো এনেকে ক'লে মানে মাকে দিব এনেকে ভাবিছে আৰু।
অ', ভয়ো খাইছে আকৌ ওচৰতে থাকেই যে। অ'।
মোৰ লগতে কথা পতা গম পাই আছে যে। তেতিয়া ভাবিছে এ মাকে এই জেঠাইৰ লগত পাতিলে মোক ভাল পাব। এ জেঠাইক মই কিবা এটা কওঁ কওঁ কৈছ উম।
অ'।
সেই তেনেকোৱা।
উম।
মাৰ গোটৰক বা যুগৰ ৰা আহ।
তেতা
দেউতা আছে দেউতা বিচনাত ভাত পানী খাই উঠি। এইবোৰ ৰাতিপুৱা কিবা ঘাঁহ কাটিলে গৰুলে ঘাঁহ চাহ কাটি এতিয়া গা-পা ধুই ভাত পানী খাই উঠি তাৰ পিছত অকনমান শুইছে। মোবাইল টো অকনমান চাই আছিলে চাই এতিয়া শুলে।
অ। অ'।
আজি আমাৰ যোগ দিৱস হলে যে যোগৰ যোগৰ হেৰিলে যে চাৰে পাঁচটা মানৰ পৰা মানুহ গৈছে ছে মানে।
অঁ তাকেইেতো আমাৰ ইয়াত কেনেকা কোৱা তোমাৰ ই ব্যায়াম কৰিলে তুমি হাঁহি - হাঁহি মৰিবা, মাইকী মানুহৰ যি কথা।
হেই ইয়াটো।
কেইজনী মানে শুই-শুই কৰিছে, কেইজনী মানে এই থিয় হৈ মই মাজতে চিঞৰি পেলাই কওঁ হে তগৰ তই ঠেংটো নাভাঙিবি।
হেৰি ভৰিতো মানে কি বুলি কয় ভৰিবোৰত দি পেলাই বাঁ ভৰিতত শো ভৰিতো দি পেলাই হে কৰে নহয় ভৰিবোৰ ৰৈ নাথাকে মানে পিছলি পিচলি যায় শকত-শকত মাইকী মানুহবিলাকে নোৱাৰে কৰিব। বজ্ৰাশন তেনেকুৱাবোৰ আসন বোৰ কৰিব নোৱাৰে, ভৰিবোৰ মেল খাই- খাই যায়।
চি যাই অ- অ, মই উপায় নাপাই কওঁ আৰু তাতে পদ্মাসনতে বহক, পদ্মাসনত বহিলে কোনেও ন পহ বলো।
অঁ আজি আমাৰো হেৰি থিয় হৈ-হৈ গৈছে, ভৰিবোৰ মানুহৰ খোল খাই - খাই গৈছে মানুহজনী আছে এনে কৈছে নোৱাৰে এইবোৰ চাব তাৰপা নাখাই বোলে, কিনো কৰিবলে দিছে।
উম, অ' ঠিক আছে তেতিয়া হ'ব দিয়া মোৰ মানুহ এজনে ফোন মাৰি আছে।
অঁ ঠিক আছে বাৰু হ'ব দিয়া।
উম উম।
ঠিক আছে।